অহ।
অঁ নমস্কাৰ বাইদেউ।
ভালে আছে।
অঁ' আছো। মাতটো যে ইমান লাহেকৈ হয় আছে।
অঁ' অঁ' ঘৰত সকলোৱে ভাল নে?
অ ভালে মাতটোহে কিন্তু মই একদম লাহে লাহে শুনি আৰু।
অ! আপোনাৰ মাততো অকণ লাগি পোৱা নিচনা লাগিছে?
অ! মইও মানে অঁ-অঁ! শুনিছোঁ। অঁ!
এ ফোন এটা কৰিলো দিয়ক, কথা এটা সুধিবলৈ কিনে আপোনাক।
অঁ! বাৰু কওক চোন?
অভেন এটা আনিছো, ভাবিছোঁ, এতিয়া বনাবও নাজানো নহয় এতিয়া। অঁ! আপুনি যে এই কেক আৰু যে নাম কটা যে বনাব যে জানে
অঁ।
আপুনিতো বা গেছতে বনাই হয়। আপুনটো তাতে অভেনটো জানিব?
অঁ অভেনতো জানো অঁ বনাবৰ কাৰণে। আপুনি এতিয়া-এতিয়া মাইক্ৰ অভেনটোৱে আনিছে নে নে আপুনি ইয়াক আকৌ হেৰি অ'ভেনটোৱে লৈছে নে এ আৰু এটা পোৱা যায় নহয় এই জেনেৰেল।
নাই-নাই। এই জেনেৰেলটো লোৱা নাই মাইক্ৰেটোহে লৈছোঁ।
অ! মাইক্ৰভেনটো অ মাইক্ৰভেনতোত আপুনি একদম ধুনীয়াকৈ চব বনাব পাৰিব। কেক বনাব পাৰিব, নাম খাটটা বনাব পাৰিব, বিস্কুটো বনাব পাৰিব আকৌ আপোনাৰ ল'ৰা-ছোৱালীক যদি তে কয় যদি চিকেন খাম আপুনি চিকেনো বনাই পেলাই তাত খুৱাব পাৰি ব
অ-অ! হয় নেকি? পিছে এই কেক কেক কেনেকে বনাই কওক চোন বাৰু অলপমান?
অঁ! কেকটো? কেকটোত মানে আপুনি এতিয়া যদি ডাঙৰকৈ বনাও বুলি কয় বা চাৰিটামান প্ৰথমে আপুনি সেই যেতিয়া চা চাব বনাই চাব তে চাৰিটামান কণী দি পেলাই বনাই চাব। কণী চাৰি কণী চাৰিটা। মই কি কৰো কণী চাৰি বাটি এটাত ভাঙি ল‌ওঁ। বাটি এ বাটি এটাত ভাঙি ল‌ওঁ। লৈ পেলাই আৰু সেই কণীখিনি ভাঙাখিনি যিমানখিনি মানে হয় সেই-সেই খুৱাই দিয়াতে আমি ৰিফাইন দিওঁ। আকৌ হেৰি দিওঁ চেনি দিওঁ, চেনি দিয়াৰ পিছত আকৌ উম! হেৰি দিওঁ ময়দা দিওঁ দি গোটেইখিনি দি পেলাই আপুনি কমেও পোন্ধৰ-বিছ মিনিটমান ফিকিব আৰু।
চেনীটো মিক্সিত মাৰিব নালাগে গোটাটো।
এ তাৰমানে আপোনাক কি জানে গুটাটো যদি মিক্সিত মাৰি লয় নহয় তেতিয়া আপোনাৰ সোনকালে ফিতাত হৈ যায় গৈ। আপুনি তেতিয়া বেছি টাইম ফিটিয়া ফিটা নহ'লেই চেনী গুৰি হৈ যায়। এই চেনীটো গুৰি হওক বুলি ফিটি থাকোঁতে-থাকোঁতে-থাকোঁতে আমাৰ আপোনাৰ মানে কি টো মানে ধুনীয়া হয় আৰু। তেতিয়া মানে অলপ অঁ! সেইকাৰণে মানে বেছি ফিটিলে মানে ভাল। মই সেইকাৰণে কি কৰোঁ আপোনাৰ চেনিটো গুড়া নকৰোঁ। নকৰি পেলাই এনেই কণীটো খালী তেনেকে কণীতে চেনি ঢালি দিওঁ, হেৰি ঢালি দি পেলাই ফিটি থাকো, ফিটি থাকো ফিটাও হ'ল চেনিও গুড়া।
হয়-হয়। এ চৌদা-তৌদা দিব নালাগে। চৌদা সাৰ-চাৰ কিবা।
দি লাগিব। বেকিংটো আপুনি এক চামুচ বেকিং দি দিব।
হয়
এক চামুচেৰে বেকিং দিব, দি পেলাই সেই পাত্ৰটোৰ তলতে এনেকে পেপাৰ এখন দিব, দি তাৰে ৰিফাইন অকণ দি
দি পেলাই আপুনি হেৰি জেকেকখিনি আপোনাৰ সেই গোলা হেৰিখিনি ঢালি দিব ঢালি দিয়াৰ পিছত আপুনি অভেনত ভৰাই দিব, টাইমাৰ এটা দি দিব আৰু টাইমাৰ থাকেই আৰু, উম, তাৰপিছত অ', অ', থাকে সেয়া দিব, আকৌ কেতিয়াবা ল'ৰা ছোৱালীক হেৰি বনাই খুৱাব, নাম শাতাত আপুনি জানো জানেনে নাজানে বনাবৰ কাৰণে।
নাই নাই, নাজানো-নাজানো, কওঁক চোন।
অ', নামখাট্টাটো এনে হেৰি কৰিব, আপুনি চেনিটোক আ তাত আকৌ চেনিটো গুড়া কৰিব লাগিব।
অ', চেনিৰ অ', চেনীটো গুড়া কৰিলে, কৰি লৈ পেলাই আপোনাৰ, এ যদি একাপ যদি চেনী গুড়া দিয়ে, আপুনি দুই কাপ ময়দা দিব, নহ'লে সমান-সমান দিলে সমান সমান দিলে মিঠাটো বেছি হৈ যায়গৈ।
বেছি হৈ যাব, মানে একাপ চেনিত দুকাপ ময়দা?
অ', অ', দুকাপ ময়দা দিব। দি লৈ পেলাই তাতে আকৌ বেকিং অকণ দিব, দি লৈ পেলাই, আপুনি যেনেকে আমি আটা খচিলে পানী ঢালি ঢালি খচো
হয়।
এই তেনেকে আপুনি ৰি ৰিফাইন টো দি পেলাই খচিব, যাতে পানী তাত অকণো এ পানী এটোপাও পানী নিদিব, সেই তেনেকে ৰিফাইন ৰিফাইন দি দি খচি থাকিব
হয়।
তাৰ পিছত আৰু খচা পিছত দেখিব এনেকে হাতেৰে মুঠ চাব দেখোন লাডু কৰা নিচিনা হৈছে আৰু, তাৰ পিছত আৰু আপ আপুনি আৰু সেনেকে লাডুটো কৰি ল'ব, কৰি লৈ আকৌ এনেকৈ চেৰি পোৱা যায় নহয় চেৰি
হয় হয়।
এই চেৰি টো কাটি-কাটি আপুনি এটুকুৰা দি দিবচোন দে দেখিবলৈ যে ইমান ধুনীয়া লাগে চেৰি সৌন্দৰ্যটো।
হয় হয়, এই দোকানৰ পেকেটবোৰত দেখোঁ নহয়, দোকানত আকৌ মাজত বাদামটো থাকে।
অ', বাদামটো থাকে, ঘৰত আপুনি কণী কুহুমটোও দিব পাৰে, সেইটোও মানে হালধীয়া নিচিনা এটা হৈ যায়।
উম, কণী-কণী কুহুমটোও দিব পাৰে কিন্তু কণী কুহুমটো দিলে ইমান নিজিলিকে, ই আপুনি হেৰিটো দিলে যে উম, এই চেৰিটো দিলে বহুত ধুনীয়াকৈ জিলিকে।
অ', অ', পাছত-পাছত এইখিনি এনেকে ধৰক বনাই পেলাই
অ', বনাই পেলাই মানে আপোনাৰ সেইয়া ইষ্টিলৰ প্লেট থাকে নহয় প্লেট এটাত দি পেলাই অভেনটো-অভেনত সোমাই দিব আৰু তাৰপিছত দেখিব একেবাৰে ধুনীয়া, পেপাৰ পাৰিলেও হ'ব নে পাৰিলেও হ'ব, আপোনাৰ দেখিব এক একেবাৰে ইমান ধুনীয়া ফাটি-ফাটি যোৱা একে বিস্কুটৰ নিচিনা হৈ আহিছ সেই তেনেকে কৰি পেলাই সেই ল'ৰা ছোৱালীক তেনেকেও খাব দিব পাৰে, আকৌ কেতিয়াবা ব্ৰেড জানিলে ব্ৰেড খন শেকো বুলি ক'লে তাতে অভেনত সোমোৱাইও সেকিব পাৰে। তাৰ-তাৰপিছত সিহঁতে চিকেন খাও বুলি ক'লে সিহঁত তাক আৰু একে ধুনীয়াকৈ চিকেনখিনি একে ধুই কৰি লৈ এনেকে তাতে একে মচলা চচলা সানি কৰি লৈ পেলাই আপুনি তাত ভৰাই দিব আৰু, তাত পাত্ৰ থাকিবই নহয় কিছুমান।
হয় হয়, থাকে থাকে পাত্ৰ আছে।
অ', সেই তাতে পাত্ৰত দি দিব দি পেলাই আপুনি আৰু কিমান টাইমত চিকেন তো সিজি যাব বা হেৰি হ'ব আপুনি গম পাব নহয়, তেতিয়া সেই সেই অনুপাতত আপুনি অভেনটো অফ কৰি দিব, চাবচোন কিমান ধুনীয়া ধুনীয়া বস্তু এটা ল'ৰা ছোৱালীক বনাই বনাই খুৱাব পাৰিব আপুনি ঘৰতেই বনাব পাৰিব দোকানৰ পৰা আপুনি নিষ কিনিলেও হ'ব।
হয়, এনেই ধৰক এই ধৰক ফেঞ্চি বিস্কুটটোও বনাব পাৰিম।
অ', পাৰিব পাৰিব সেইটো সেই তেনেকেই আপুনি আটা দি বনাবও পাৰে মৈ দি বনাবও পাৰে, তাতে অ', পাৰিব এতিয়া মানে কি জানে বহুত ভাল বস্তু এটাই ললে এতিয়া ল'ৰা ছোৱালীক পিয়ৰ বস্তু টো আপুনি ঘৰতে বনাই বনাই খুৱাব পাৰিব।
হয় হয়, আপুনি ঠিকে কৈছে। দোকানৰ পৰা কিনাও মানে হেৰি নাই, এতিয়া বনাই কি লগে লগে খাব পাৰিম।
অ', দোকানত চাবচোন বিস্কুট বিলাক কিছুমান তলত থাকে আপোনাৰ হেৰি হৈ যায় গৈ।
এইয়া, এব হেৰি ডেত হেৰী হৈ যায়।
অ' কিছুমান সেমেকা আহে, কিছুমান ডেট ফেইল আহে কিছুমান আকৌ পেকেটৰ ভিতৰতে গুচি আহে নিগনীয়ে কুটা আকৌ আপোনাৰ এটা পেকেট আকৌ অ', ভৰাই দিয়ে আপুনি সেই পেকেটটোকে ঘূৰাই দিব যাবও নোৱাৰি। দিয়কচোন অকনমান দূ-দূৰৰ পৰা আনিলে বাৰু ওচৰৰ দোকানৰ কপা আনিলে বাৰু ঘূৰাই দিবও পাৰি বেলেগৰপা আনিলে তেনেকৈ ঘূৰাই দিবও নোৱাৰি।
হয়, আলহী চালহী আহিলে চিন্তাটো কমিলে আৰু আগদিনাখনে যদি ফোন কৰি দিয়ে
আৰু তেতিয়া আপুনি একদম ধুনীয়া ধুনীয়া বস্তু বনাই থব পাৰিব একেবাৰে কেকৰ পৰা নাম খাটাৰ পৰা আপুনি বিস্কুটৰ পৰা একেবাৰে ধুনীয়া ধুনীয়া বস্তু বনাব পাৰিব। তাৰপী কেতিয়াবা চিকেন তন্দুৰীও বনাই খুৱাব পাৰিব, ভাত খোৱা আলহী আহিলে। এয়া, আকৌ আকৌ মাছৰ চৰচৰি। আপুনি একদম ধুনীয়াকৈ কেঁচা মাছ চাছ খিনি একে বাচি কুচি একেবেৰে একে হালধি নিমখ তেল পিঁয়াজ চিযয়াজ কাটি কুটি লৈ পেলাই আপুনি সেইটোত ভৰাই দিয়ক, দিয়াৰ পিছত অ', গোটেই খিনি সজাই পেলাই আৰু দিয়ক আৰু দিয়াৰ পিছত আপুনি চাবচোন একে কি ধুনীয়া একে চেণ্ট কাহিব পোৱাৰ
হয়।
সেয়া। উ অ অ, খালোঁ খালোঁ। ভাত আজি খোৱা অকমান দেৰি হৈছে। খাই বৈ লৈ পেলাই আৰু ই বহি আছিলোঁ।
অ, আপোনালোকৰ ফালে আজি ৰ'দ দি আছে নে নাই বৰষুণ?
নাই। আমাৰ পিনে আজি ৰ'দো নাই, বৰষুণো নাই। আজি বতৰটো ধুনীয়া লাগিছে কিন্তু গৰম তোৰ ইমান নাইকিয়া।
অ, অ।
হাইয়া। অ, পিছে আপুনি ৰান্ধা বাঢ়া কৰিব জানে নে নাজানে? আপুনি ভাত-চাত বনাব জানেন নে নাই?
হয়, জানো। ভাত-সাত বনাবলৈ।
সহজ। এ, যিয়ে নহওঁক মাইকী মানুহেটো অকমে ৰান্ধে আৰু। টো জানিবই লাগে। এসাগৰ অ' লাগিব।
নোৱাৰিলে আৰু কিছুমান বস্তু ধৰক মাক ফোন কৰি কৰি সুধোঁ।
অ, অ। আমি আৰু মাইকী মানুহেতো এতিয়া বনাব বই লাগিব, যিমান কামেই নকৰক। আমি বেলেগ কাম কৰিলেও ৰন্ধাটো থাক কিবই লাগিব। অ'। ত', আপ য়া হেৰিম কি দি ভাত খালে?
ভাত? ভাত আজি ইয়া কচু টেঙা বনালোঁ, তাৰপাছত আলু পিটিকা কৰিলোঁ আৰু কঁঠাল পিটিকা কৰিলোঁ। আপুনি কিদি খালে? হয়, এ গৰমত
অ', আজি ময়ো সেয়া অলপ মানে গআ গৰমটো আমাৰ পিনে কম তথাপিও মই মানে বুলি আজি মগু দালি বনালোঁ, তাত ঔটেঙা দি দিলোঁ।
হয়।
আৰু মানে বোলে আজি টেঙা অকন খাব মন গৈছে কাৰণে মই কচু টেঙা নবনালোঁ, কাৰণ মোক কচু অলপ খাবলৈ মোৰ ভয় লাগি আছে। মোৰ মানে এই মূৰত কিবা খজুৱাই খজুৱাই গুটি গুটি হৈছে। মোৰ মানে সেয়ে, অ', সেইকাৰণে মানে মোক কচু অকণ খাবলৈ মোৰ ভয় লাগিলে, সেইকাৰণে দালিতে টেঙা দি দিলোঁ, দি লৈ পেলাই আৰু খালো। অ', আকৌ এয়া মাছৰ চৰ্ৰচৰি বনালোঁ। সৰু মাছৰ কঁঠাল গুটি দি।
হয়।
অ', টেঙা খিনিৰ লগত বনাওঁনতে বেছি ভাল লাগিলে। আজি চৰ্চৰি, টেঙা দালি, মাছৰ চৰ্চৰি তাৰ পিছ